হেল্ল'।
অ', কি কৰি আছা?
অ', এনে আছো ৰবা এ তুমি কি কৰি আছা?
মইও এনে আছোঁ ৰবা কি কৰিম চাহ পানী খালা?
সেয়ে চাহপানী তোমাৰ খায়ে আছোঁ ৰ'বা, মানে লৈছোঁ এতিয়া আৰু। বাকী তুমি খালে নে নাই?
মই খালোঁ, খালোঁ অলপ আগতে খালোঁ। পিছে তুমি কেতিয়াবা ভাবানে? মানে আমাৰতো প্ৰতিজন মানুহৰে কিবা এটা- নহয় কিবা এটাতো সপোন থাকে ধৰা কোনোবাই ভাল চাকৰি কৰিব। কোনোবাই ব্যৱসায় আৰম্ভ কৰিব আন কোনোবাই ধৰা নিজৰ প্ৰতিভাৰে সমাজত পৰিচয় কৰিব। কিন্তু তোমাৰ এই যিবিলাক সপোন ন। সেইবোৰতো দেখাতো যথেষ্ট নহয় এতিয়া সপোন পূৰণ কৰিবলৈ তোমাৰ। এইবিলাক বাস্তৱৰ বহু বাধা আহে ন বা দায়িত্ব হওক পৰিশ্ৰম সেইবিলাকৰো সন্মুখীন হ'ব লগা হয়। সেইবাবে মই ভাবো আৰু। সপোন আৰু বাস্তৱতাৰ বিষয়ে, মাজে মাজে ত' তুমি এই বিষয়ে কেতিয়াাবা ভাবিছানে?
ভাবাতো মইও ভাবোঁ ৰ মই মানে ভাবা যায় আৰু।
তাৰপিছত তোমাৰ এই যে কলা তুমি আমাৰ মানুহৰ সপোনত সপোন দেখাৰ কথা আৰু। সপোন দেখাৰ কথাটো মানে সকলোৱে ভাৱেচোন সকলোৰে এটা নিজা নিজা সপোন আছে। মানে মই ধৰি লওক সৰুতে ভাবিছিলোঁ মই এইটো হ'ম মই সেইটো হ'ম এতিয়া এতিয়া তোমাৰ। মই আছো বাৰু মইও সপোন পূৰণ কৰিবলৈ এতিয়াও লাগি আছোঁ। সকলোবোৰ মানুহে নিজৰ নিজৰ সপোন পূৰণ কৰিবলৈ এতিয়াও লাগি আছে। ত' ক'বলৈ গ'লেতো সেনেকুৱাই দিয়া মানে সপোনৰ কথাটো কি ক'ম সপোন মানে সকলোৰে মানুহৰ থাকে কিছুমানৰ ধৰক। হ ক গোটেই দুুনীয়াখন মানে গোটেই পৃথিৱীখন ফুৰিবলৈ কিছুমানে ধৰি লোৱা। অ', পইচা কমাবলৈ কিছুমানৰ ধৰি লোৱা। এনে সাধাৰণ জীৱন, জীৱন, জীৱন যাপন কৰা। বা কিছুমানৰ ধৰি লোৱা খেল খেলিবলৈ বা কিছুমানৰ ধৰি লোৱা ডাঙৰ মানুহ হ'বলৈ সকলোৰে নিজা, নিজা এটা মানে সপোন থাকে, কিছুমানৰ ডাক্তৰী, হবলৈ কিছুমান ইঞ্জিনিয়াৰ হবলৈ। ত' সেইবিলাক সপোন আৰু বেলেগৰ যিটো সপোন আৰু সেই সপোনতো মানুহে শেষ হৈ নাযায় ন সপোন সদায় থাকিব যেতিয়ালৈ তোমাৰ জীৱন থাকিব তেতিয়ালৈ সপোন থাকিব মানে নমৰলৈ সপোন থাকেই দিয়া মানে এইটো কৰিম, সেইটো কৰিম। কিমান যে সপোন আমাৰ জীৱনত সেই সপোন কিন্তু পূৰণ নহয়েই বহুত ভাগ তথাপিও আমি সপোন দেখিবলৈ কিন্তু নাপাহৰো।
হয় দিয়া মানে কিছুমান সময়ত তোমাৰ অ, পৰিস্থিতিৰ পৰি কিনে তোমাৰ কিছুমানে তোমাৰ নিজৰ ফোনবোৰ এৰি দিব লগা হয় বাৰু। কিন্তু মোৰ মতে আৰু তোমাৰ যিবিলাক সপোন থকা মানুহৰ সেইবিলাকে মানে মানুহক কি কৰে আগবাজি আগবাঢ়ি জীৱনত যিটো আগবাঢ়ি যোৱাৰ বাবে ন। এইটো প্ৰেৰণা এটা দিয়ে। তোমাক লক্ষ্য এটা দিয়ে কাৰণ লক্ষ্য বিহীন একো তো লাজ নাই ন ত সেই সপোনটোৱে সহায় কৰে। তোমাৰ যদি জীৱনত তুমাৰ কোনো লক্ষ্যই নাথাকে। তেন্তে তুমি নিজে ভাবিবা না যে মই কিহৰ বাবে পৰিশ্ৰম কৰিম বা কিহৰ বাবে কি সপোন পূৰণ কৰিবৰ বাবে মই মাক কষ্ট কৰি আছো। যদি তোমাৰ কিন্তু এনেকুৱা সপোন এনেকুৱা এটা থাকে। তেতিয়াহ'লে তুমি নিজৰ যিটো সামৰ্থয় হওঁক বা আগ্ৰহ হওক সেইটো তুমি পৰিস্থিতিৰ লগত মিল লগোৱাব পাৰা আৰু মানে লগ-লগোৱাব পাৰা। কেৱল মানে এনেকুৱা নহয় যে আনক দেখি সপোন এটা বাচি লৈছে সেনেকুৱা নহয়। কাৰণ আনক দেখি হয়তো তুমি হতাশাতো ভুগিব লাগে সেই সপোনটো দেখি কিন্তু তুমি য নিজে কিবা এটা ভাবি আছা। নিজে এটা লক্ষ্য কৰি আছা। যে মই এইটো কৰিম। তেনেহলে মানে কোনো ধৰণৰ সমস্যা নাহে আৰু সমস্যা আহিলেও সেই সমস্যাটো মানে তুমি নিজৰ সামৰ্থ্ৰে সমাধান কৰিব পাৰিবা। মোৰ হিচাপত
সেইটো হয় দিয়াচোন মানে আমি তোমাৰ যি ধৰণৰ বেলেগক দেখি বা তোমাৰ বেল হওক চাই কিননে আৰু সপোন দেখিবলৈ লও। সেইটো কিন্তু ভাল কথা নহয়। কাৰণ চোৱা চবৰে এটা নিজৰ, নিজৰ সপোন থাকে ন। ত, সপোন তটোত আমি নিজৰ যিটো লক্ষ্য মানে ক'বলৈ গ'লে জীৱনৰ যিটো যটো লক্ষ্য সেই নিজৰ লক্ষ্যত উপনীত হবৰ কাৰণে আমি বেলেগো আমি চাব নালাগে ন। আমি নিজো চাব লাগে আমি নিজে কি কৰি আছো। নিজে কি
মানে সেই বা সেই তোমাৰ সপোনটো পাবলৈ আমি কি, কি কৰিছো। কি, কি, কৰা নাই। আমি তাৰ ওপৰতে গুৰুত্ব দিব লাগে। বাকী তোমাৰ ক'বলৈ গ'লে ইভাগে তোমাৰ ধৰি লোৱা, এই যিটো আমাৰ কলা তুমি আৰু অ, বেলেগক দেখি সপোন দেখা। তাৰে আন এটা মই উদাহৰণ দিব খুজিছিলে। এই যে বৰ্তমান সময়ত হৈছে। তোমাৰ যিটো আমাৰ যিটো ডিজি ডিজিটেল যিটো যুগ সেই ডিজিটেল যুগত তোমাৰ যি ধৰণৰ মানুহে বেলেগক দেখি সদায় নিজৰ এটা সপোন সলনি কৰে। এই ধৰি লোৱা আজি আহ সামাজিক মাধ্যমত দেখিলে ই এইটো হৈছে। ত ময়ো আজি এইটো হ'ম এ ধৰি লোৱা। ই, তোমাৰ এইটো খেল খেলিছে। ময়ো এইটো খেল খেলিম। ই ধৰি লা ডকটৰও হৈছে ময়ো ডক্টৰ হ'ম ত, সেনেকুৱা আৰু মানে যি দেখে আৰু সেয়ে মানে হ'ব বিচাৰে আৰু ত, এনেকুৱা এটা সঠিক লক্ষ্য নাই বা এনেকুৱা সঠিক এটা মানে সি নাই আৰু ক'বলৈ গলে ত', সেইটো মানে মানুহে চাব লাগে আৰু মানুহে মানে ভাবিব লাগে যে আমি আমাৰ লক্ষ্য এটাই, তো আমি সেই লক্ষ্যত কেনেকৈ উপনীত হ'ব মানে কি, কি কৰিলে, আমি সেই লক্ষ্যত উপনীত হ'ব পাৰিম মানে এটা নিৰ্ধাৰিত কৰিব লাগে। মানে এটা নিৰ্ধাৰিত সময় হওক বা নিৰ্ধাৰিত কাম সেইবিলাক মানে বাছনি কৰিব লাগে। তেতিয়াই তোমাৰ মই ভাবোঁ আমাৰ যিটো লক্ষ্য বা নিজৰ যিটো সপোন সে, সপোনত আমি মানে তোমাৰ একমত হ'ব পাৰিম বা সেই সপ আমি সদায় সফলতা লাভ কৰিম। তো, মইতো এইটোৱে ভাবো দিয়াচোন। আৰু আমিতো জানাই তুমি আমি কিমান, তোমাৰ বেলেগৰ লগ তুলনা কৰো। নিজকে ত' সেইটো, আমি কৰাটো ভাল নহয়। দিয়াচোন সেইটো কৰিলে আমাৰ যিটো লক্ষ্য বা তোমাৰ যিটো সফলতা পোৱাৰ আশা সেইটোও কমি যাব। কাৰণ বেলেগৰো বেলেগ সপোন আমাৰতো আমাৰ বেলেগ সপোন। সকলোৱে বেলেগ বেলেগ ন, ত বেলেগৰ লগত তুলনা কৰিলে কি হ'ব নো, বেলেগৰ লগত তুলনা কৰিলে একো নহয়। ত', সেই তাতকৈ ভাল তুমি নিজৰ কথা ভাবা। নিজৰ সপোনৰ কথা ভাবা সেয়া হ'ব দিয়া। মই
তাকে, মই তোমাৰ লক্ষ্য কৰিছো, আৰু মানে কি হয় বহু মানুহে তোমাৰ যেতিয়া এতিয়া প্ৰথম বিফলতা তেওঁলোকে পায় জীৱনত মানে তেতিয়াই মানে নিজৰ সপোনবোৰ এৰি দিয়ে। ইয়াত এতিয়া, মানে মই বহুতক দেখিছো। তোমাৰ নিজে মানে তোমাৰ ধৰা ব্যয়ৱসায় এটা গঢ় তুলিবলৈ। আহ, চেষ্টা কৰি আছে আৰু মানে ব্যৱসায় এটা কৰিব কিন্তু, সেই ব্যৱসায়টো যদি প্ৰথমবাৰ, তেওঁলোকে বিফল হয় তেনেহ'লে তেওঁলোকে সেই ব্যৱসায়ৰ প্ৰতি থকা যিটো শ সপোন, সেই সপোনটোৱে এৰি দিয়ে, আৰু বৰ্তমান সময়ত যিটো তুমি কলা সামাজিক মাধ্যমৰ কথা সামাজিক মাধ্য়মবোৰ দেখি কিনে মানুহে ভাবে যে, আহ এইটো এইটো যদি লক্ষ লক্ষ আমি ৰাখোঁ তেনেহ'লে এইটোৰ লক্ষ্যত বহুত বেছি পইচা আছে বা বহুত বেছি টকা উপাৰ্জন কৰাৰ ক্ষমতা আছে, সেইবাবে লক্ষ্য মানে মানুহে মানে, নিজৰ হিচাপত বাচি লয় কিন্তু কেৱল পইচাই দি, লক্ষ নহয় মোৰ হিচাপত কাৰণ জীৱনত তুমি পইচা হয়ত যেনে একে নহওক, তুমি ইনকাম কৰিব বা আহৰণ কৰিব পাৰিবাই, কিন্তু যেতিয়া তুমি কাম এটাত সোমাবা, দহ বছৰ, পোন্ধৰ বছৰ, কৰিবা তেতিয়া সেই পইচাত কিন্তু একো সহায় নকৰে, সেই পইচটোে মানে তোমাৰ সেই কামটোৰ প্ৰতি উৎসাহিত নকৰে উৎসাহিত কৰিব, যদি তুমি নিজে সেই কামটো ঠিক কৰি লৈছিলে, বা নিজৰ জীৱনৰ লক্ষ আছিল সেই কামটো কৰা, তেতিয়া মানে ইচ্ছাতো যাব কাম কৰা, মই এনেকুৱা বহুত দেখিছো আৰু মোৰ মতে মানে কি হয় যে এই যিবিলাক, আমাৰ সপোন নহয় সেই সপোন পূৰণ কৰিবলৈ মানে সৰুৰে পৰা এটা স্পষ্ট পৰিকল্প বনাব লাগে দিয়াচোন, কেৱল মই এইটো হ'ম বুলি ভাবিলেতো নহয় নহ সেইটোৰ প্ৰতি, তুমি চেষ্টা কৰিব লাগিব বা নিজৰ যিটো লক্ষ্য, সেইটোত উপনী হব উপনীত হবলৈ আমি, কি, কি, তোমাৰ পদক্ষেপ ল'ব লাগে, বা কিমান সময় লাগিব, বা আমি কেনেকুৱা ধৰণৰ বস্তুবোৰ শ দিব লাগে, সেইবোৰো জানিব লাগিব এইবোৰ যদি তুমি আগতে ভাবি লোৱা, বা এইবোৰ যদি আগতে তুমি জানি লোৱা যে মই মোৰ লক্ষ্যটো, আহৰণ কৰাৰ বাবে, এনেকুৱা ধৰণৰ বস্তুবোৰ শিকিব লাগিব তেনেহ'লে তোমাৰ যিটো লক্ষ্য জীৱনৰ সেইটোত মানে আহৰণ কৰাত, সমস্যাৰ সন্মুখীন হব লগগীয়া নহয় আৰু বেছি
সেইটোতো হয় দিয়াচোন, মানে কলা তুমি আৰু যিটো, আমি এইটো হ'ম, সেইটো হ'ম, বা তোমাৰ আমি এইটো সমমে আৰু, সেনেকুৱাকৈ আমি ভাবি থাকিলে নহয় ন তাৰ যিটো কৰাৰ যিটো পৰিকল্পনা, বা তাৰ যিটো ৰাস্তা আহ মানে, সেই হোৱাটো মানে, যিটো হ'ব খুজিছো আমি এই হবৰ খুচাটোৰ যিটো ৰাস্তা সেই ৰাস্তাটো বহুত কঠিন। ত' তাৰ কাৰণে আমি, নিশ্চয় পৰিকল্পনা যি আছে সেই পৰিকল্পনা মোৰ কৰিব লাগিব। কেনেকৈ, তাক আমি সফলতা অৰ্জন কৰিব পাৰোঁ, বা কেনেকৈ সেই আমাৰ যিটো লক্ষ্য, তালৈ আমি যাব পাৰোঁ। এই ধৰি ললে, তোমাৰ উদাহৰণ চৰোপে অ', ধৰি লোৱা তুমি এখন পাহাৰৰ আৰু একদম ওপৰত যাব খুজিছা, ত প্ৰথমতে তুমি কি চাব লাগিব তাৰে ত' প্ৰথম কেনেকৈ উঠিব পাৰিম, কেনেকৈ কি অসুবিধা হ'ব পাৰে কেনেকৈ তোমাৰ সোনকালে যাব পাৰিম, বা কেনেকৈ তোমাৰ ভালদৰে আৰু ঘূৰি আহিব পাৰিম সেনেকুৱা কিছুমান পৰিকল্পনাাইছে, সেই পৰিকল্পনাবোৰ আমিও নিজৰ যিটো জ জীৱনৰ লক্ষ্য এই জীৱনৰ লক্ষ্যত আৰু
ব্যৱহাৰ কৰিব লাগিব, কাৰণ চোৱা জীৱনৰ লক্ষ্য এনেকুৱা নহয় যে তুমি আজি এটা কাম কৰিছা তুমি সেইটো মানে আজিয়ে পাই যাবা সেনেকুৱা নহয়, মানে তুমি সৰু সৰু কাম যেতিয়া কৰি কৰি যাই থাকিবা তেতিয়া তুমি এটা ডাঙৰ সফলতা পিছলৈকে অৰ্জন কৰিব পাৰিবা, কিন্তু এনে নহয় যে এ মানুহে যে আজিকালি বিচাৰে বা আজিৰ যিটো ল'ৰা ছোৱালী আছে সেই ল'ৰা ছোৱালীসকলে বিচাৰে মানে ধৰি লোৱা আজি কাম কৰিছে ন', তেওঁলোকে তেওঁলোকে আজি কাম কৰিছে তো আজি তেওঁলোক সফলতা লাগে, এনেকুৱা মানে আজি মই বহুত কাম কৰিছো ত' মোক আজি সকলোবোৰ সফ-সফলতা লাগে তোমি আজিয়ে মানে ডাঙৰ মানুহ হৈ যাম। সেনেকুৱা ভাৱে আৰু। কিন্তু এনেকুৱা কথা নহয় ন'। তো মানুহ এজন সফল হ'বলৈ বহুত সময় লাগে, বা মানুহ এজন লক্ষ্যৰ উপনীত হ'বলৈ বহুত সময় লাগে। এই ধৰি লোৱা তোমাৰ এই যিবিলাক আমাৰ আই পি এছ বা আই এ এছ অফিচাৰ বা তোমাৰ এই ধৰি লোৱা ডক্তৰে কিছুমান বহি থাকে আৰু আ, যিবিলাক ইঞ্জিনিয়াৰিং কৰিব খোজে ত' সেইবিলাক চাবাচোন মানে কিছুমান ছাত্ৰ ছাত্ৰী ধৈৰ্য ধৰি ভালদৰে ফিল কৰি কৰি মানে যিটো বিফলতা সেই বিফলতা অৰ্জন কৰি কৰি এদিন সফলতা হয়য়ে, আৰু তেওঁলোক এনেকে এদিন সফল হয় মানে তেওঁলোক সকলোৱে চিনি পায় সেইটোৱেতো। মানে যি তোমাৰ পৰিকল্পনা কৰা বা সেইটোৱে তোমাৰ কষ্ট কৰাৰ এটা লাভ ন'। তুমি কষ্ট কৰি আছা কৰি আছা তুমি ফলৰ কথা ভাবি লাভ নাই। ফলটো এদিন নিশ্চয় আহিব আৰু দিয়াচোন, সেয়ে। বাকী তোমাৰ শেষত মই মানে এইটো ক'ব বিচাৰিম যে যিটো সপোন আমাৰ সপোন সেই সপোনটো দেখাটো ভাল ডাঙৰ ডাঙৰ সপোন দেখিব লাগে, কিন্তু সেই সপোনক মানে আমি যদি সঁচা কৰিব লাগে বা সেই সপোনক ধৰি লোৱা যদি আমি বাস্তৱ ৰূপ দিব লাগে তাৰ কাৰণে আমি কি কৰিব লাগিব ব তাৰ কাৰণে আমি ধৰিলোৱা পৰিশ্ৰম বা যিবিলাক অ ধৈৰ্য অ', তোমাৰ আত্মবিশ্বাস নিজৰ ওপৰত ভৰসা ৰাখিব লাগিব ন' তেতিয়া আমি এটা মানে সপোন মানে পূৰণ কৰিব পাৰিম, যেতিয়া তোমাৰ এটা মনৰ যিটো ইতিবাচক যিবিলাক মনোভাৱ আছে সেই ইতিবাচক মনোভাৱটো যেতিয়া তোমাৰ ভালে থাকিব বা যেতিয়া তোমাৰ সেইবিলাক বহুত দৃঢ় হ'ব আৰু সপোনটোৰ প্ৰতি। তেতিয়া তুমি ভাল ভালদৰে সফলতা অৰ্জন কৰিব পাৰিবা। নহ'লে সেই এনে-এনেদৰেই হ'ব যে মই আজি এটা হ'ম, মই কিবা কালি এটা হ'ম, সেনেকে যাই থাকিব আৰু। বাকী কিনো ক'ম ইয়াৰ ওপৰত ক'বলৈ গ'লেতে শেষে নহ'ব নিজৰ সপোনৰ কথা আৰু কিমান ক'ম আৰু।
দিয়া ঠিকে আছে দিয়া, পিছত কেতিয়াবা কথা পাতিম এই বিষয়ে।
অ', হ'ব দিয়া।